হেল্ল'?
অ, শুনিছা?
কি কৰিছা?
তাকে নেটৱৰ্কৰ হেৰি হৈছে মানে মই নুশুনা নিচিনা হৈ গ'লো, ৰখাচোন বুলি ক'লো।
অ'। বাকী এতিয়া তুম তুমি কি ক
মই একো, একো নাই।
হেল্ল'?
এনেই ফাৰ্ম এখন খুলি পেলাই ঘৰতে বহি আছোঁ আউ সৰু সুৰা।
উম, কাম ঘৰত কি কি কৰিব লাগে?
ইনকাম কামো নাই বাৰু।
অ'।
তোমাৰ পানী দানা এইবিলাক দিব লাগে আৰু সময় সুবিধা মিলাই।
অ', আৰু?
তাৰপৰা তোমাৰ ঔষধ থাকে সিহঁতৰ। ৰুটিন হিচাপত সেয়া দিয়েব দিব লাগে। অ'।
এনে যত্নতো বহুত ল'ব লাগে ন?
উম, যতন ল'ব লাগে। যতন নললে নহ'ব সিহঁতক।
মানে হেল্ল'?
উম।
ৰাতিপুৱা উঠিয়ে তুমি ডাইৰেক পানী-চানী দিব লাগে নে কি?
উম, ৰাতিপুৱা উঠি পানী চানী সলাব লাগে।
কষ্ট হয় ন বহুত?
কষ্ট তাৰমানে এতিয়া কম আছে কাৰণে ইমান কষ্ট নহয়, যেতিয়া মোৰ ডাঙৰ ডাঙৰ ফাৰ্ম আছিলে
অ'।
চলাই আছো এতিয়া মানে চল থকা নাই কিমান বন্ধ দিছো নোৱাৰা হৈ গৈছো।
অ', তেতিয়া বহুত কষ্ট হৈছিলে ন?
তেতিয়া বহুত কষ্ট তোমাৰ তাৰমানে অকলে অকলে চব কৰিব লাগে। নোৱাৰা হৈ যাওঁ দিগদাৰ হয়।
তাকে ল'ৰা এটা নাইৰখা কিয়?
ৰাখিব লাগিব। তোমাৰ পাবলৈ নাই যে আজিকালি।
হেল্ল'?
অহ
শুনিছা?
শুনিছো।
অ', তাৰপিছত যে
উম।
সেইটো ঔষধ দিয়া কেনেকে?
ঔষধ সিহঁতৰ তাৰমানে হেৰি আছে তোমাৰ ইমানটো দিব লাগিব ইমানটো দিব লাগিব তেনেকুৱা টাইপ।
অ', অ', বেজি দিয়ে নাই ডাইৰেক্ট কিবা?
নাই পানীত মিলাই দিব লাগে সিহঁতৰক ঔষধটো।
অ'। কিমান এম এল মান?
দহ এম এল মান দিব লাগে কিছুমান পাঁচ এম এল চাৰি এম এল তিনি এম এল। তেনেকুৱা আৰু। তাৰমানে যিমান মুৰ্গী আছে
অ'।
হয়টোৰ ওপৰত ভিত্তি কৰি পেলাই দিব লাগে।
বুজিছা?
উম। কি ক'বা, আজিকালি আৰু
উম।
আজিকালি বহুত ত' মানে গোটেই টেকন'লজি আহিলে। আগতেতো মানুহে ঘৰতে মূৰ্তি পোহে।
উম, কিন্তু এফালৰপৰা চাবলৈ গ'লে চোৱাচোন এইবিলাক চব ঔষধত তাৰমানানে সিহঁতক হাই লেভেলত সিহঁতক মেডিচিনত ডাঙৰ কৰি থকা হয়। এইফালৰপৰা চাবলৈ গ'লে বেয়া হয়। এইফালৰ পৰা মানুহবিলাক বেমাৰত পৰে যে। এইবিলাকৰ কাৰণে বেমাৰত পৰে। কিয়নো এতিয়া বেমাৰী মানুহ এটাই যদি
অ', অ, সেইটোই বইলাৰটো খাই।
উম, ব্ৰইলাৰটো বা কইলাৰটো এনেকে খাই আজিকালি এনেকুৱা হৈছে লোকেল মুৰ্গী উ দেখাত একদম লোকেল মূৰ্গীখিনি ধৰিব নোৱাৰে এইটো কি।
উম।
টো এইটো হ'ল মেডিচনত ডাঙৰ কৰা মুৰ্গী। মেডিচনত ডাঙৰ কৰা মুৰ্গীটো যোনটো লোকেল মুগীৰপৰা শক্তি পায়
সেই শক্তিটোৰ সেই মুৰ্গীটোৰ গাত নাই, কিয়নো সেই মুৰ্গীটো গোটেইটো সি এটা ঔষধ চৌষধৰ ওপৰতে হেৰি কৰি পেলাই ডাঙৰ হয়, ভিত্তি কৰি পেলাই ডাঙৰ হয়।
হুম।
তোমাৰ এতিয়া হৈ হৈ মুৰ্গীটো খালে
অ'।
তোমাৰ মানুহজনৰ বেমাৰ ঠিক নহয়তো। আৰু বেছিহে বেয়া হৈ যাব। কিন্তু তাৰ গাত জোৰ চোৰ একো নাই। হেল্ল'।
শুনিছা? শুনিছানে নাই? আ, মানে অ'। যোনটো লোকেল মুৰ্গী ন' সেইটোতো মানুহে খালে বহুত ভাল হয় নাই?
অ'।
কিন্তু যদি তেনেকে সাৰ মানে যদি অকল মেডিচিনে হেৰি হয় তেনেহ'লে দেখোন একোৱে ভাল নাপাব।
সেইটোৱে।
চৰকাৰে সেইবিলাক দেখে নে নেদেখে বাৰু?
সেইবিলাকৰ পৰা চৰকাৰক পইচা পাই যে সেইকাৰণে চৰকাৰে চাগে গুৰুত্ব নিদিয়ে। আচলতে এইবিলাক বস্তু গুৰুত্ব দিবলগীয়া বস্তু এটা এটা।
এইটোৱেটো।
উম
আৰু মানহৰ এটা মানে হেল্থৰ ওপৰত কথা আছে ন।
উম। বুজি পাব লাগে সেইবিলাক চৰকাৰে।
সেইটোৱেটো।
বুজি নাপায় কাৰণে দিগদাৰ হৈ যায় পিছত এইবোৰ।
সেইটোৱেটো।
অ সেইকাৰণে আজিকালি মানুহে নিজেই সাৱধান হৈ পেলাই খাব লাগে হেৰি কৰিব লাগে বস্তু আনিব লাগে আজিকালি তোমাৰ কোনটো বস্তুত ঔষধ মিলোৱা নাই?
উম শাক পাচলি যে অ' সেইবিলাকতো কিম্মান ঔষধ দিয়ে ফল মূল। সেইকাণে জানা পৰাপক্ষত যে নিজৰ ঘৰতে ফল মূল এই শাক পাচলি ৰুই খাব লাগে।
সেইটোয়ে ঘৰৰ বস্তুকে খাব লাগে আচলতে মানুহে। তুমি আজিকালি বজাৰৰ পৰা বস্তু এটা অনাচোন তাৰ অকনমান দেৰি পিছতে তুমি এদিন ৰাখি দিয়া তাৰ পিছদিনলৈ চাবা তোমাৰ গোটেইখিনি গেলিবলৈ আৰম্ভ কৰি দিলে।
সেটোৱেটো।
এতিয়া ধৰিলোৱা খাই পেলাই আমাৰ একো উপকাৰ নহয় ন আমি আৰু বেয়া হৈ হৈ গৈ থাকিব আমাৰ
সেইটোৱেটো। মানে সেইবিলাক কথাত অকমান চৰকাৰে অকমান ধ্যান দিব লাগিছিলে হয় নাই কোৱাচোন?
সেইটোৱে হয় আৰু তুমি ঠিক ভাবিছা কিন্তু এতিয়া সেইটোৱেই। সিহঁতেও সিহঁতৰ নিজৰ ফাইদাটো চাই। চৰকাৰখনৰ, চৰকাৰখনৰ ফাইদাটো চাই। তেতিয়া সিহঁতে পইচা পাব সিহঁতৰ পাৱা।
উম, আৰু চোৱা এতিয়া এতিয়া মানুহে সেইবিলাক আজিকালি চাব লাগিব এতিয়া আগতে এতিয়া আহে কি?
আগতে এইবিলাক লোকেল ইয়াতে খাব লাগে হেই কৰিব লাগে। আজিকালি বটলত কিমান দিন দিন ধৰি পৰি থাকে তাতে।
সেটোৱে।
মানুহে বুজি নাপায় মানুহে এতিয়া সেইবিলাককে খায়।
সেইটোৱতো মানহে সেইখিনিকে বা কিমান সোৱাদ। এতিয়া গৰম বন্ধ গৰমত ক'ৰ পৰা আহিব ডাইৰেক্ট ফ্ৰিজটো খুলি ঠাণ্ডা খাই দিব।
উম।
অকমান নাভাবে যে নিজৰ দেহাতেৱে কি বিচাৰিছে নে নাই
কি বিচাৰিছে কি নাই বিচৰা।
সেইটোৱেটো।
শুহ।
নিজৰ চেহেৰা নিজৰ শৰীৰটো নিজেই চেচ কৰি কৰি গৈ আছে আজিকালি মানুহে।
সেইটোৱেটো।
বুজি চাব লাগে অকণমান আজিকালি যিটো যুগ হৈছে।
মানে ইমান বেছি গোটেইখন পলিউচন।
উম।
গোটেই গছ গছ কাটি
উম।
সৰু তাৰ মানে সেউজ গৃহ যে!
হয়, হয়।
যোনটো মানে হেৰি তাতো
তাততো, হম।
টো কি বুলি কয়! সেইটোৱে বেয়া আৰু। মানে আলট্ৰা ভায়েল এইটো তাৰ মানে সূৰ্য
সূর্য পৰা ওলাই মানুহক কিমান ক্ষতি কৰিছে। ইউ ভি ৰেজ।
অ', অ'।
অ', অ', উম। ৰ'বাদেই মই ফোন কৰি আছো।
উম, উম।